আহ
কোন নাই। ৰ অখামে শুন না
ক।
মোৰ আৰু পাঁচটা চকলেট আহিছে।
আহিব আহিব আৰু আহিব।
অ ন
উম।
আহিয়ে থাকো এই একেইদিনতে, একেদিনতে চকলেট এটা খাই খাই থৈ দিম দে। ভাপ আজি খালো আধা আজিতো খালোৱে বেছি ভাগ হয় নাই। খাই থাকিবি ৰস অ কালি, কালি কালি তো তই নাযাওঁ।
অ যোৱা কালি কে সুধিম দে।
হা মইও তো নাযাওঁ, কালিও কালি কালি আবেলি তো মইও আবেলিহে যাম। আহি কিনেও অলপমান, দিনতো অলপমান মজা লাগিব।
অ হ'ব দে, অ কালি আমাৰো আছে আবেলি মানত। অ আবেলি মানত মোৰো আছে দে।
আহ গম পাইছো, আমি ৰাতি কৰিম দে কামটো। উম
হয় দিনতে কথাখিনি কৰি থৈ দিম দে, দিনত ইমান টাইম নালাগেটো
অ মানে সোনকালে ভাত চাত খাই আহি, অ
মই ৱাচ ফোন কৰি দিওঁ এ, মই একো নৰো মই সেনেকে উঠাবই নৰো, মই মাই মোক উঠবই নোৱাৰো হে এ জল্দি উঠ।
হ'ব দে ময়ো উঠাৰ পিছত উঠ মই তোক সে কৰিম টিভি
অ ফোনত থাকবা লাগিব যেতিয়া মই অলপ পিছত, অলপ টাইমৰ কাৰণে নহলে মই আকৌ শুই যাম।
হম
মই সেনাই আনো ওচৰত মস্ত পাগলা হয় গৈছোঁ। আছে ৰ দি আছো তাৰপিছত সেইয়া, অহ অ লাগে উম উপাই নাই অ নিদো হেতেন
কি কৰে?
চাব আছে নহয়, বহুত কিবা কিবি চাবা।
হয় ইয়াৰ পিছত দি দিবি দে, অ ভাই টাইম আছে দে
অ দিমে আছো, নিদিব পাৰো মোৰ ঠিক নাই।
দি দিবি, আমাৰ নেদিয়ে খুজিলে
কি কও মই এইটো ফোনত হৈ গৈছে নাই? সেইটোৱে দিগদাৰ, এইটো ফোনত হৈ গল।
উম
কি বা হৈ আছে, ভগৱানে জানে
তোৰ তোত কি হল?
হৈ গল মোৰ গোটেই কমপ্লিট
আৰু অহা নাই
ওহু
মানে ত্ৰিশ টাই নেকি অ তোৰ আধা কাৰ্ড লাগিছিল
অ আধা কাৰ্ডৰ ইচু আহিছে মোৰ আহ আহ মাছৰ মাছ ইহ মাছৰ মুখে নাই কি হতে আছে কি একো ধৰিব পৰা নাই।
আকিঁ থাক মোৰ ইয়াৰতে।
উম হাগাই লাগিছে ইমান আৰু আক আকিব পাৰি না কিবা।
কি কি আঁকিব দিযেন।
বহুত অজস্ৰ বস্তু আঁকিব দিয়ে এ তই মানে দেখি পাগল হৈ যাবি কি আকিব দিছে একো বুজিছে নাপায়। চাৰিফালে উ
উম
ভালে হৈছে যে তই লোৱা নাই
উম অ
নললেও হৈ দে। এইগিলা হান কি কৰিবা। অলপ দূৰত যা
তাকে
সান তান দিয়া মাছৰিকত তাৰ ওপৰ চাল কেইটা থাক নহয় কেনে আকে মই সিতো ভাবি আছো।
সেই সেই লাহে লাহে। কৰ পাৰিবি দে
মই ধৈয্য বোলা বস্তুতটো নাই মোৰ এখনে আগতে আছিলে এতিয়া একদম কয় দম উম
আহ
বহুত দিকদাৰ বাও তোততো নাই এ
মোৰ মোৰতো বাল্যকালৰ পৰাই নাই উম আজিকালি অলপমান মানে কিন্তু থাকিব লাগে
অ অলপ থাকিব লাগে অ ছোৱালী মানুহ নাই সেইটো কবয়ে হ
এই থ সেইবোৰ নামানো মই সেইবোৰ হলে কি হয় হয়নে নহয় অ কাম নাই আৰু
অ এনে ইটো ইটো জেনেৰেশ্যনত সেনকা তেনেকৈ হয় তে
অ ৰৰে চবে এইবোৰ ডাঙৰ ডাঙৰ ডাঙৰ বোৰে এইবোৰ বনাই স নাই ৰা
হা মই মাইকী কাম বহুত নাজানো উ ফালতু বস্ত এগিলাখান হয় দে
উম উম তৰ লগত কথা পাতি পাতিয়ে ভাত তোখামাৰ
অ সেই কৰে ইমান জলদি ভাত খাবা অ দচটা ছয় বাজিল
আহ আমি খাওঁৱে ইমান সময়তে খাওঁ
তাৰ মানে বাজে আমাৰ আৰু
ঘ মানে সোনকালে হয় ন আমাৰ সেইকাৰণে
উম উম কেইটা বজাত ত অ তই তই তই তো আৰু বাদে দি আৰু
উ নহয় নহয় মোৰ দেৰি হয় মই নাথাকো
উম তাকেটো দে বাগী মানুহ অ
মোৰ সোনকালে লাগিলে শুই যাওঁ মই
উম তই কিবা কিবা কিয় থাকলিহে সুধবি এনে নহোৱা
নহয় এনেও কেতিয়াবা লাগি যায় নহয়
আহ কিবা কামত থাকে আহ হয় কিন্তু
ভূটানে
অ এই বহুত কষ্ট কৰে যেযেহেন তেতিয়াহে এনকা হয় এনে নহয় অশান্তি লগাই দিছো কিন্তু ময়ো মানুহ
উম
তাকেই আৰু
পৰা যায়
অ
তই বেছি দেৰিলৈ থাকিলি নেকি কি লাভ
অ সেইটো হয় কিন্তু কিন্তু আমাৰ ইফালে দেৰিকে এনা নহলে মইও জল্দি হলো হয় আম ইফালে পৰিৱেশতটো আমাৰ ভাল নহয়
তই খাই কিনে সোনকালে হৈ যাবি তোৰতো ৰাতিপুৱা আহি চাকে নহয়
খাইয়ো আমাৰ এঘাৰতাত খাব যায় নহলে মোৰ আৰু দেৰি হয়, আমাৰ ইফালে পঢ়ও লাগে ইফালে টিউচনৰ ক্ষেত্ৰত ত একো পঢ়াই নাযাওঁ মোৰ।
অহ আয়া উম এ নহয় এই কিবা জিন জিনাইছে
অ এনেক কথা পাতি আছে ন তাৰ লগত
নাই নাই তাৰ নাই নহয় তো
কি নাই
এইটো সেই এইটো হত নাই আমি য'ত কথা পাতিছ
অ নহয় এনে সেই কৰিছ নৰৰ্মেল
নাই এতিয়া পতা নাই কৈ দিছো যে এনেকে কিবা কৰিছো এতিয়া নোৱাৰো
নহ এনেই কথা এটা পতা না নাই এইটো সুধছো
কাৰ লগত
তাৰ লগত তাৰ আহ এ বুজিয়ে নাপাতই আৰু
পাতচো পাতচো
উম
উম নাপাতিলে কেনেকে হ'ব
উ ত এইটো লগবয়ৈ অ শান্তি নাপায় কৈ
উম
নহলে দ খতে কল যায় যে কি কৰি আছে মইচোন নাই হম হয় নে নহয়
উম
হা যি দিব পৰা হৈছে থাকিবা উপাই নাই আৰু
আহ গলডল বিষাইছে হা
আৰু বলো মেক্ৰীটো
অ জোকাই আছে
অ আমাৰ ই মোৰ দৰে ময় তাক জগাই থাকো ই হৈ জগাই থাকে
অহ
ভাল লাগে মানে আটাবাৰ না সেইকাৰণে ভাল লাগি য মনচোন। কিন্তু বেয়াও দেচোন বিশ্বাসটো গুচি যায় এনকে বেয়াও লাগে কিন্ত হলেও ভাল লাগে এ বাদ দিয়া আৰু বাদ দিছো মই
উম
উশূ।
নে এ দে আৰু জন্তু। খেলে
আমি জানা আহিদিনা এই এইয়। এইটো হয়! এল এল ই আৰু মই একেলগে গৈছি। ছিলো হা হে ইপিনি? হা কলেজ আছিলে চিধা চিধি যাই পাই। এ এখন এই বহুত কমত এ ম'ম' পাই দে ম'ম' হব ত্ৰিশ টকা। তই যে দেখাইছিলি চাগে তইয়ে দেখাইছিলি চাগেটো?
ক'ত আছে, কোন জেগাত?
জাগাটো ক'ব নোৱাৰি ন।
উম!
এ তাতে গলো ত্ৰিশ তাত। তাত ম'ম' ফ্ৰাইড ম'ম' খিনি কিবা চল্লিশ টকা। বহুত কমত পাইছো দে, আমি সেইখিনি জোগাতে। আমি চালো তাতে হৈ, ফ্ৰাইড ম'ম' খিনি অলপ ভাল লাগিছে, কিন্তু কিয় হে কি কয় মাংস দিও পকোৰা বনাইছিল আৰু
নি খাইছালো কিবা ইমানটা ভাল নালাগিল। অকলে এ ফ্ৰাইড ম'ম'টোৱে ভাল লাগিছিল। ষ্টিমটো খাই নাপালো ষ্টিমটো নাখালো আমাৰ গোতে পেট চতে ভৰিল। হয়। চলো এনকে ভালে লাগছে, বেয়া লগা নাই ইমানতা।
উম!
এই সিমান! পইচা আৰু ঠিকে আছে আৰু
খাওঁ বাৰু।
খাবা দেই অ!
উম! অ সেইটো হয়!
ষ্টিম ম'ম' টো ত্ৰিশ টকা আছিল অ! এইটো ঠিক আছে। হা!
কে পিচ দিছে?
পাঁচ।
অ ঠিকেই আছে।
অ সিমানেই দেই দে এনেও বেছি নিদে পাঁচ পিচৰ ওপৰত নিদে। মোৰ এই চবতকে বেছি এই আহ এয়া এটা যে আন্টি আছে বাইদেউ এটা আছে দে, সেইটো তাতে ভাল লাগে। আৰু আমাৰ গণেশগুৰিত এটা
কোনপিনে
এই মুখৰ ওচৰতে আছে দে শ্বপিং মল খনৰ ওচৰত
অ হয় নেকি‌?
অ নাই হোৱা খাব লইছো
খাওৱে একবাৰ দাম লয় ষাঠি টকা
ষাঠি ষাঠি মিননে ৰস ত্ৰিছ ছয়
অহ ছয়
অ অ
দাম আছে কিন্তু খাই ভাল লাগে
অহ
আহ
ধ উ অ গৈছো দে
খাই চাবি মই তোক লৈ যাম দেই ক'ৰবাত লগ পালি সেনকে
হ'ব দে এবাৰ খাই চাম ৰ উম কেই পিছ দিয়ে কেই পিছ দিয়ে অ
দিবই দেচোন ইমান পইচা লৈ আছে কিয় নিদব? এ তোহাৰেই আৰু মানুহতো মানুহটো তো ভাই
অ গম পাইছো দে
খালি খিনি দি আছে ইমানে বহুত টেষ্টি বহুত খাই ভাল লাগে
কি কয়
উম একদম হিহি হি একদম পুৰা বাটাৰ বাটাৰ একদম
উফ উফ অ আজিকালি নতুনকে কিব হে দিয়া হৈছে
ম
হম, তই যে কলি।
অ, অ, অ, নতুনকে আছে। সেইকাৰণেতো গন্ধটো ভাল লাগে। খাইও ভাল লাগি যায় এনকে।
অহ।
অ সেই আঠা, আঠা, আঠা বলে কি ক অলপ পিক
উম, উম।
নিঘ গাহান পাগলা আমি। আমাৰ সেইকাৰণে পঞ্চাশ টকা হাতত না খায় আমাৰ সেনেকে খাৱাই যায় বাহিৰত, সদায় খাৱাই যায় আমাৰ। অ, অ, দে।
উম।